অ'।
কি কৰিছা?
আছোঁ এনে শুই তুমি?
ময়ো আছো ৰ'বা খবৰ-পাতি কেনেকুৱা তোমাৰ?
খবৰ ভাল নহয় ৰ'বা। অকনমান গাটো বেয়া, সেইটো কাৰণে শুই আছোঁ।
হয় নেকি, কি হৈছে?
এনেই বতৰ চেঞ্জ হোৱাৰ কাৰণে অকমান গাটো বেয়া লাগি আছে সেইটো কাৰণে। চাগে উম, অ', অকনমান জ্বৰ, জ্বৰ, গাটো গৰম, গৰম তেনেক কুৱা হৈ আছে আৰু আৰু বৰষুণ দি আছিলে যে অকমান বৰষুণো ভিজিলো মানে
অ'।
ওলাই গৈছিলো মাহীহঁতৰ ঘৰলে তাৰ পিছত আহোতে বৰষুণ খুন্দি দিলে ছাতি লৈ যোৱা নাছিলো ৰাস্তাতে দিলে। বৰষুণৰ কাৰ জিকা কাৰণে চাগে তেনেকুৱা হল নেকি।
হ'বও পাৰে আৰু লগতে মানে বতৰটো মানে মানে অকস্মাৎ অস্মাতৎ ৰ'দ দিয়ে অকস্মাৎ বৰষুণ দিয়ে তেনেকুৱা কৰি আছে নহয়। সেইটো কাৰণেও হ'ব পাৰে।
অ' হয়, হয়।
আৰু লগতে ভিজিছা বুলিও কৈছা।
অ'। সেইটোৱে মানে গৰম দি আছিলে ন দিনত অকমান গৰমে দি আছিলে তাৰপছত আৰু বৰষুণ দি দিলে। অ', ইমান গৰম লাগি আছিল আৰু বৰষুণ জিকি দিলো তেনেকে। চাগে গাতো সেইটো কাৰণে।
ভাৱটো চাগে ভিতৰত।
অ', অ', সোমাই গ'ল অ'। হয়, হয় ঠাণ্ডা আৰু গৰম মিক্স হয়। মেডিচিন নাই লোৱা ৰ'বা, মই মানে মেডিচিনি পুতুককে নাখাওঁ। প্ৰথমতে, মানে ঘৰ, ঘৰৰ যিবোৰ এইবিলাক বা হেৰিবিলাক খাই লওঁ আৰু, মায়ে মানে খাৰা-চাৰা বনাই দিয়ে। এইবিলাক খাওঁ, খোৱাৰ পিছত যদি ভাল হয়, তাৰ পিছত নাখাওঁ আৰু মেডিচিন।
আৰু ইমানটো চাগে হোৱা নাই আৰু।
ইমানো অ', সেনেকে তাই, অ', তেতিয়া খাব লাগে। যোনটো মানে মই বিচনাৰ পৰা উঠিব-চুতিব নোৱাৰোঁ। এইটো মানে অকমান গম পাইছোঁ আৰু হ'ব আৰু বুলি, এতিয়া যদি মই গৰম-চৰম পানী খাই দিওঁ, বা মায়ে উম, উম, অ'।
এতিয়া মানে কি, কিবা খালে নে নাই?
অ', খালোঁ, চাহ-তাহ খাই আৰু এনে বাগৰি আছোঁ।
অঁ।
ওম
এতিয়া, খাবা আৰু অলপ, মানে ৰুটি-চুটি বনাব দিবা।
উম, উম।
ৰুটি, আৰু লগতে মানে ঝাল টাইপৰ তেতিয়া মানে, কালিলৈকে ভাল পাবা আৰু।
অ'।
মোৰো তেনেকুৱাই কৰে, বেমাৰ হ'লে তেনেকে মানে ৰাতি এনেকে খাওঁ নেক্সট, মানে ছেকেণ্ড দিনাখন আৰু, মানে ভালে হৈ যাওঁ আৰু। মেডিচিনৰ মানে দৰকাৰে নাই।
হয়, হয়, সেনেকে সেইটোৰ কাৰণে মই নাখাওঁৱে, যদি এইবিলাক খাই দিওঁ, মই গৰম পানী খাওঁ ভালে হৈ যায়। বছি মানে এনেও, মানে জানা মতে আৰু বেছি খাব নালাগে। খাই থাকিলে সেইটো মানে আদদ হৈ যায় ন', তুমি পাছত
আৰু মেডিচিনেও বহুত, এফেক্ট কৰেতোঁ বেছিকৈ খালে।
অ, অ, সেইটোৱে, কিডনী-চিডনিত এফেক্ট কৰে নেকি?
শুনিছোঁ।
মই তেনেকে শুনিছোঁ, মইও শুনিছোঁ বেছি যদি খোৱা আৰু
অঁ।
উও ম
মানে চব বস্তু মানে, অলপ লিমিট থাকে ন'।
উম।
লিমিটত খালে আৰু ভাল আৰু, যদি লিমিটত নোখোৱা আৰু
অ', উম। এ তেনেকুৱা মাথা-চাথা বিষ হ'লে যে, কিছুমানে খাই দিয়ে টেবলেট। টেবলেট নাখালে নহয়ে সিহঁতৰ, মোৰ ল'ৰা ছোৱালী এজনীয়ে আছিলে, তাৰ মানে এনেকে এনি টাইম মাথা বিষাই থাকে, ত' টেবলেট খায়। উম, তাৰপিছত অ', টেবলেট খায়ে থাকে মানে। অলপ মাথা বিষালে খাই দিব মানে, তাৰ পিছতহে তাৰ ভাল হয়। এনে নহ'লে নহ'বই তুমি যদি বাম লগোৱা, বা কিবা কৰা তাৰ, তাইৰ মানে ভাল নহয়ে যেতিয়ালৈ মানে টেবলেটটো নাখায়।
মানে তাইৰ চাগে অভ্যাস হৈ গৈছে নেকি? মানে খাওঁতে, খাওঁতে।
উম, আৰু মানে মাইণ্ড ছেটটো তেনেকে হৈ গ'ল তাইৰ। যে, এইটো নাখালে তাইৰ মানে ভালে নহ'ব তেনেকুৱা তাই।
সেইটোৱে, মানে তাই নিজে ভাবে চাগে, মই যদি মেডিচিন নাখাওঁ এনে মই ভাল নহওঁ, অকল মেডিচিন খালেহে আৰু ভাল হম। এনেও মানে সৰু মানে ষ্টাৰ্টিঙত মানে অলপ থাকে ন বেমাৰটো। অলপেতো যদি মানে তুমি ভাল কৰিব পাৰা আৰু তেতিয়া আৰু টেনচন নাই মেডিচিন ল'ব নালাগে।
এতিয়াতো তোমাৰ মানে মাথা বিষটো তোমাৰ হেৰিৰ কাৰণেও হয়, গৰমৰ কাৰণে হয় যায়। সেইটোত যদি তুমি টেবলেট খোৱা তোমাৰটো মানে শৰীৰতটো বেয়াই হ'ব ন বেয়া এফেক্ট পৰিব।
ত' ইমান খাব নালাগে, তাই মানে খাবই আৰু তেনেকুৱা টাইপ।
মোৰ মতে সেনেকা তেনেকুৱা মানুহ বেছি পানী খাব লাগে গৰমত। মানে গৰমটো যোনে সহ্য কৰিব নোৱাৰে সিহঁতে।
নোৱাৰি অ' আৰু মাথাৰ বিষৰ মানে টেবলেট খাবই নালাগে। তুমি এইটো বামটো লগালে ধৰা, নহ'লে মাথা চাথা অকনমান পানী দি দিলা। তোমাৰ হেৰি মাথা বিষটো ভালে হৈ যায় তেনেকুৱাই। মইতো তেনেকে কৰো যিমান মাথা বিষাল লেও আৰু কিছুমান আৰু চৰ্দিৰ টেবলেটটো খায়।
তেনেকে নাখালেওঁ ভাল পায় মইও নাখাওঁ তেনেকে। মানে বামটো লগাই থৈ দিয়ো ভালে হৈ যায় আৰু কেইদিনমান
অ', কিন্তু কাহঁ হ'লে কাঁহ অ' খাব লাগে ক'ফ চিৰাপ খাওঁ, মই কাঁহত থাকিব নোৱাৰো মানে। ইমান প্ৰব্লেম দিয়ে ৰাতি শুব নোৱাৰি কাঁহত।
মই কিন্তু কাঁহত মানে হয় কিন্তু মানে মই বেছি বেছিভাগ আৰু তেতিয়া গৰম পানী খাওঁ। তেতিয়া দুই দিন মান থাকে আৰু অলপ তাৰ পিছত ভাল হৈ যায় আৰু।
হয়, হয়, মোৰ মানে কি জানা? মই মানে সহ্য কৰিব নোৱাৰো ৰাতি মানে শুই থাকো। কাঁহ আহি যায় উঠি যাওঁ, মানে বহুত যেতিয়া অভাৰ হয় তেতিয়া মানে সেইটো ক'ফ চিৰাপটো খাওঁ আৰু বেলেগ নাখাওঁ।
অ'।
উম। বহুত অভাৰ যোন-যোনটো মানে মই ৰাতি শুব নোৱাৰো। এ সেইটো হ'লে খাওঁ, এনে নহ'লে গৰম পানী খাই কেনে অ'। গৰম পানী খাই কেনে আৰু ঠিক কৰিলো। তেনেকুৱাই।
ৰাতি যিহেতু মানে আমাৰ শুবৰ কাৰণে টাইম লাগে ন। যদি আমি টাইমত নুশু তেতিয়া আৰু দিনটো মানে অ', মানে ভাগৰুৱা টাইপ ফিল হৈ থাকে। টায়াৰদ টাইপ হৈ থাকো ন সেইটো কাৰণে আৰু ৰা এই শুবতো লাগে, সেইখিনি টাইমত যদি কাঁহহে উঠি থাকে কেনেকে শুম আৰু।
অ', সেইটো বেমাৰটো মানে যে বেছি হৈ যায়, গম পাইছ
সেইটোৱে।
উম, মোৰ মানে তেনেকে হয়। মই যদি ৰাতি শুব নোৱাৰো তাৰপিছত আৰু দিনটো কেনেকে শুম মানে সেইটো দিনত শোৱা আৰু ৰাতি শোৱা তো বহুত ডিফাৰেন্ট থাকে ন। দিনত হ'লে সেইটো ভাল নহয়। উম, কমপ্লিট নহয় মানে টোপনিটো ৰাতি যোনটো কমপ্লিট হয়।
অ', আৰু আঠ ঘন্টাটো মানে শুবই লাগে ন। মানুহ এজনে। এতিয়াতো এনেকুৱা হৈছে, আঠ ঘন্টাও আমাৰ কাৰণে কম হৈছে মানে এনেকুৱা ভাগৰ লাগে।
ভাগৰ লাগে, মোৰ মানে এবাৰ শুলে জানা উঠিবলে মন নাযায়।
সেইটোতো হয়ে।
উম, আৰু বহুত জলদি, পোহৰো ৰাতিপুৱাও হৈ যায়। অ'। আৰু জ্লি পোহৰ হৈ যায়, উম। অ' তাকেইেতো, আৰু তোমাৰ টাইমতটো জল্দি জল্দি গৈ আছে, তেনেকুৱা টাইপ লগা নাই।
লাগিছে, কিন্তু দিনৰ টাইমতটো নাযায়, দিনৰ টাইমতটো অলপ শ্ল' যায়। কিন্তু ৰাতি যেতিয়া শুবা
অ' সেইখিনি টাইম গুচি যায়, অ'। মানে গম পোৱা নাযায় ন, কিমান টাইমতটো, উম। দিনৰ টাইমতটো নাযায় কিন্তু, তুমি যে ৰাতি শুই দিয়া, কোন টাইমত উম, কোন টাইমত গুচি যায় গমেই নাপায়।
মানে এনেকুৱা লাগে, শুইছিলোহে মাত্ৰ। উঠিব হ'লেই তেনেকুৱাই হয়।
অ' মোৰো তেনেকেই হয়। দিনত আৰু তোমাৰ, খুলে মানেও মানে তোমাৰ টাইম থাকেহে, থাকে, তোমাৰ মানে এ শুবইে মন নাযায় তেনেকুৱা টাইপ হৈ যায়।
অ' আৰু মানে শুলও মানে, মানে ভালকে টোপনি আ নাহে মানে মনত এটা মানে ভাৱ আহি থাকে যে, এইখিনি টাইমত উঠিব লাগিব। কাম আছে কৰিব লাগিব, তেনেকুৱা হৈ থাকে। আৰু বা এলাৰ্মটো দিয়া থাকে যে, এইখিনি টাইমত মই উঠিবই লাগিব।
অ' অ'।
কাৰণ, দিনত হোৱা মানে তোমাৰ এক ঘন্টাহে, এক ঘন্টা বা দুই ঘণ্টাহে তাতকেতো বেছি শুব নোৱাৰি।
অ' শুব নোৱাৰিয়েই, সাৰ পোৱা যায়।
সাৰ পোৱা মানে নাযায়, মানে খোৱাই নাযায় ভালকে দিনত।
অ' মোৰ মানে তেনেকুৱাই হয়, মই পাঁচিনি পাঁচ বা দহ মিনিট শুলো, আৰু এনেকে সাৰ পাই গ'লো, তেনেকুৱা টাইপে আৰু বহুত হাল্লা হয় থাকে ন সেইখিনি সময়ত। মানুহবোৰে কি, অ' সেইটোৰ কাৰণে সাৰ পোৱা যায়, উম। কিন্তু ৰাতি চবে শুই থাকে, ঠা
ৰাতি ভাল হয় আৰু শুব, সেইটো কাৰণে। হাল্লা নাই, একো নাই, শব্দও নাই।
ধুনীয়াকে শুব পাৰি, এ টাইমটো মানে তেতিয়া গম পোৱা নাযায়।
অ' আৰু দিনত মানে তোমাৰ গৰমো থাকে।
উম উম, গৰম থাকে সেইটো কাৰণে শুব নোৱাৰি। হা হা হয়।
ৰাতি অলপ হ'লেও ঠাণ্ডা পৰে ন।
হয় হয়।
দিনত অকমান লাইনতটো বেছিকে যায় নেকি।
হা?
দিনত অকমান লাইনতটো বেছিকে যায়, ত' সেইটোৰ কাৰণে গৰমৰ বেছি কি অনুভৱ, এনেইতো গৰমে ওপৰতে আৰু, উম।
আৰু লাইনতটো গ'লেতো আকৌ গৰম।
উম।
উপায় নাই আৰু কি কৰিবা।
অ', এই দিনৰ ৰাতিৰ টোপনিটোয়ে ভাল লাগে।
কিন্তু ৰাতিৰ টোপনিটো মানে সোনকালে যোৱা যেন পায় সেইটোৱে এটা প্ৰব্লেম।
অ', অ', অ', অ।
দিয়া তেনেহলে ৰাখিছোঁ এতিয়া।
অ', দিয়া ঠিক আছে ধন্যবাদ।
অ', আকৌ কথা পাতিম দিয়া।
অ', ঠিক আছে অ', অ', দিয়া।
অ'।